অ' হেল্ল'।
অ' শুনিছানে?
অ' শুনি পাইছা, শুনি পাইছা? অ' শুনি পাইছোঁ কোৱা।
কি কৰি আছা?
নাই নাই বহি আছোঁ, অলপমান চবজি বনাই আছোঁ মানে ৰাতি খাব কাৰণে, কি খাম সেইটো বনাই আছোঁ আৰু।
আৰু এনেই অকনমান হ'লে খাওঁ।
উম, ভালে হৈছে, অ' খ কেনেকা খবৰবিলাক?
খবৰ এনে এই বেয়া নহয় এই আৰু ভালেই। তোমালোকৰ?
উম, মোৰো ঠিকে মানে, বেছি ভালো নহয় বেছি বেয়া নহয়, ঠিকে চলি আছে আৰু।
হয়। এতিয়া মই যোৱা কালি আৰু অ' চহৰলৈ ওলাই গ'লো অকনমান, আমাৰ ফালে। যোৱাতে দেখিলো যে আমাৰ আৰু পৰিৱেশটোৰ বহুতো আমাৰ পৰিমাণে আৰু বিনষ্ট হ'বলৈ ধৰি আছে আৰু, বা পৰিৱেশৰ যিটো প্ৰদূষণ সেইটো বহুত হ'ব ধৰিছে আৰু আমাৰ বৰ্তমান সময়ত। বা মই দেখিলোৱে যে আমাৰ ৰাস্তাই ঘাটে বহুতো আমাৰ আৱৰ্জনা পৰি আছে। তাৰপৰা বিভিন্ন ধৰণৰ আমাৰ গন্ধবোৰ আৰু ওলাই আছে, লগতে আমাৰ গাড়ী মটৰৰো আমাৰ আৰু যিবিলাক ধোঁৱা সেই ধোঁৱাবোৰো ইত্যাদি হৈছে আৰু যাৰ ফলত আমাৰ বায়ুতো দূষিত হৈছে। লগতে আমাৰ গাড়ী মটৰৰ যিটো অত্যাধিক শব্দ সেইটো আৰু শব্দটো আৰু আমাৰ অত্যাধিক শব্দ হ'বলৈ ধৰিছে, মানে গাড়ী মটৰৰ লগতে গাড়ী ভিতৰত থকা আমাৰ যিবোৰ আৰু আম অ' গান বাজানাৰ আৰু কেম আছে গাড়ীৰ ভিতৰত, সেইবোৰো অত্যাধিক হ'বলৈ ধৰিছে আৰু যাৰ ফলত আমাৰ শব্দ প্ৰদূষণৰ লগতে আমাৰ মানুহবোৰৰো আৰু এ, আ আৰু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, গতিকে তুমি কি ভাবা এনে?
উম, ঠিক আছে। অ' ঠিক আছে, ঠিক আছে, কোৱা অ' কোৱা শুনি আছোঁ, কোনেও শুনি আছোঁ
অ' এতিয়া চোৱা
নহয় এইটো আহিল খালি এতিয়া কৈ আছে এইটো বস্তুবোৰ বাৰ বাৰ বৰষুণত ইমান কষ্ট কৰি ধুই আছোঁ মানে কিন্তু অ', অ' কোৱা কোৱা কোৱা অ'
অ' এ-এতিয়া চোৱা আমাৰ মাটি প্ৰদূষণ বুলি ক'বলৈ গ'লে বিশেষকৈ আমাৰ মাটিটো আমাৰ যিটো আমি দৈনন্দিন জীৱনত আমি আ, অধিক আৰু প্লাষ্টিক জাতীয় আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ। আৰু সেইবোৰ ব্যৱহাৰ কৰি আমি জধে মধে আৰু য'তে ত'তে সেইবোৰ পেলাই দিওঁ, আৰু সেইবোৰ পেলাই দিয়াৰ ফলত আমাৰ মাটিৰ লগত সেইবোৰ বহু দিন ধৰি আৰু একেলগ হৈ থাকে আৰু যাৰ ফলত আমাৰ মাটিৰ যিটোৰ উৰ্বৰতা শক্তি, সেইটো আমাৰ হ্ৰাস পাবলৈ ধৰে লগতে মাটিত টো আমাৰ দূষিত হ'বলৈ ধৰে, গতিকে আমি তে-তেনেকুৱা ধৰণৰ কামবোৰ আমি কেতিয়াও কৰিব নালাগে, এতিয়া চোৱা, তুমি যদি আমি, আমি যদি আৰু সকলোৱে যদি প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ যদি আৰু আমি একেবাৰে আৰু বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ অ', প্ৰ অ', প্ৰদূষণটোৰো অ', অ', অ', অতি কম পৰিমণে হ'লেও কমিব আৰু সেইবোৰ বন্ধ দিওঁ, বন্ধ কৰি দি যদি আমি ধৰি লোৱা আমি যদি কাগজৰে তৈয়াৰী হওঁক বা আমাৰ বাঁহ বেতৰে তৈয়াৰী যদি আমি মোনা বেগবোৰ যদি ব্যৱহাৰ কৰো তেতিয়াহ'লে আৰু আমাৰ প্ৰদূষণবোৰ আমাৰ অ', কম কম পৰিমানে আৰু হ'বলৈ ধৰিব, বা আমাৰ লাহে, লাহে আৰু প্ৰদূ নাইকিয়া হ'বলৈ ধৰিব। এতিয়া চোৱা আমাৰ যিটো প্লাষ্টিক, সেই প্লাষ্টিকটো আমাৰ তিনিওধৰণে আৰু পৰিপক অনিষ্ট কৰি আছে। এতিয়া চোৱা, যদি আমি প্লাষ্টিকবোৰ যদি পুৰি দিওঁ তেতিয়া আমাৰ বায়ুতো বিশুদ্ধ হৈছে লগতে যদি আমি প্লাষ্টিকবোৰ পানীত পেলাই দিওঁ, সেই পানীবোৰো আমাৰ দূষিত হ'বলৈ ধৰিছে। লগতে আমাৰ যদি মাটিতো সেইবোৰ পেলাই দিওঁ আমাৰ মাটিটো দূষিত হ'বলৈ হয়, হয় আৰু। গতিকে আমাৰ প্লাষ্টিকটো বৰ্জন কৰাটোৱে আৰু অতিকৈ জৰুৰী বুলি আৰু মই ভাবোঁ। কাৰণ আমাৰ মাটিৰ লগতো প্লাষ্টিক কেতিয়াও মিহলি হৈ নাযায় বা পানীৰ লগত বা আমাৰ অ', বায়ুৰ লগত গতিকে ক'বলৈ গলে আমাৰ কিছু কম পৰিমামানে হ'বলৈ হলে মাটিৰ লগত মিহলি চাৰিশ পাঁচশ বছৰৰ প্ৰয়োজন হৈ যায় গতিকে আমি প্লাষ্টিকটো একেবাৰে বন্ধ কৰি দিব লাগে বুলি আৰু মই তুমি কি কোৱা।
উম, ঠিক কৈছে তুমি যদি প্লাষ্টিকৰ কি হৈ থাকে মানে এ মিহলি হ'বা কাৰণে চাৰি বছৰ পা কিমান বা ইমান বছৰত মানে প্লাষ্টিকটো নিমিলি আৰু মাটিৰ লগত প্লাষ্টিক কেমিকেলত বনোৱা হয় মিলিও নিমিলে পানী দিলে পানীত নহয়'লাষ্টত জ্বলাললে কিমান হৈ যায় এইটো প্লাষ্টিকখন মানে জ্বলাই লৈ কালা কালা ধোৱা কৰিলে তোমাৰ বতৰ বিলাকক বিয়া কৰি দিয়া হয় বায়ু খন বিয়া কৰি দিয়া এনেককা থাকে মানে সেইইকাৰণে প্লাষ্টিক খন মানে কিবা নিৰ্মুলীয়া লাষ্টত সেইকাৰে মই ভাবো প্লাষ্টিকন যিমান পাৰে ইমান কমিশ্যন কৰা আৰু বস্তুবিলাক মানে যিমান পাৰে কাগজৰ বস্তু কৰা ন কাপোৰৰ বনোৱা বস্তু ই কৰা পিছে প্লাষ্টিকো মানে কিমান যিমান বিয়া হয় ইমানে মানে সহজ থাকে লেকিন যিমান সহজে ইমান বিয়াৰ পৰা বেছি বিয়া আৰু মানে প্লাষ্টিকত কি থাকে কেমিকেলত বনা থাকে তুমি জ্বলাইলে কেমিকেল উপপৰত যাব ল পানীত পেলালে তুমি কি হয় পানী পেলালাই পানী প প্ৰদূষণল আছ তোমাৰো মাছ পানীত যোৱা এনেতে প্লাষ্টিক বিলাক খাব এনেতে মৰিব লাষ্টত এহৰ মানে ফাঁচি থাকিব কিবা কিবি হ'ব আচছ পান খুনে প্ৰদুষণ হয় পানীতো কোনি আমি খোৱাা হৈ যায় আচছা তুমি প্লাষ্টিকৰ পান খোৱা যোৱা এনেকা লাগে আৰু আচছ তোমাৰ যেনেকা মাটিত পেলাবা মাটিত পেলালে তুমি যেনেকা মাটিত নব নুমুলে অ', নিমুলে মানে কি আপ নতুন মাটি আহি যাব প্লাষ্টিক টো তলত থাকি যাব তুমি ভাবিব গ'ল। লেকিন ইয়াৰ ওপৰত নতুন মাটি আহিল প্লাষ্টিকটো যোৱা নাই আৰু এনেকা আৰু ত' তোমাৰ যেতিয়া কেনেুৱা হ'ব তোমাৰ প্লাষ্টিক নাযাব তুমি ইয়াৰ পাছত খেতি কৰিব যাব গা গছ দিব প্লাষ্টিক তো আছে তোমাৰ খেতিতটো ভালকে নহ'ব কিয় তোমাৰ গছ আছে গছ কালি তোমাৰো কিবা এিলাক ভিতৰত যাব নোৱাৰিব। পানী নাপাব ভালকে হাৱা নাপাব ভালকে গছবিলাকো মৰিব তোমাৰ এইকাৰণে মানে প্লাষ্টিকটো কি মানে মানুহ মানুহ চ বিয়া কিবাটো মানে মই ভাবিছো প্লাষ্টিকেই হয় প্লাষ্টিকটো এবাৰ তুমি ইস্তেমাল কৰা তুমি এইটো ভালকে ৰাখা নহলে ভালকে কিবা কিবা মানে আজিৰ কাৰনেটো প্লাষ্টিকটো খতমেই কৰিব নোৱাৰা হৈ যোৱা তুমি। যোনটো প্লাষ্টিক তুমি ইস্তেমাল কৰিছা সেইটো ইস্তেমাল থাকা নহলে তুমি যেনে প্লাষ্টিকৰ বটল ইষ্টেমাল কৰি আছে এইটো বিয়া হল ভাঙি না কিবা হ'ল। ত' এইটো পেলাব নালাগা আৰু মানে পেলা নপালাকে মানে ইাৰ গামলা বনাই দিয়া নহলে কিবা বেলেগ বস্তু কিছুমান ইস্তেমাল কৰা।
ডাষ্টবিন জাতীয় বস্তু বোৰ আমি আৰু ব্যৱহাৰ কৰিব লাগে আৰু।
অ', সেইটো মানে বেহবাৰ কৰিব লাগে মানে পেলাব নালাগে বেহবাৰ কৰিব লাগে আৰু।
হয়, এতিয়া চোৱা তুমি অ' আমাৰ বায়ুটো আমাৰ যথেষ্ট পৰিমণে আৰু আমাৰ বৰ্তমান আমাৰ প্ৰদূষিত হ'বলৈ ধৰিছে আমাৰ গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা বা আমাৰ মানুহে শেৱন কৰা আমাৰ চিগাৰেট হওক বা সুৰাপান আদিৰ পৰা আমাৰ অ', আমাৰ কি বুলি কয় বায়ুতটো দূষিত হৈছে লগতে আমাৰ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা আমাৰ ধোৱাবোৰ অত্যাধিক হৈছে। আৰু সেইবোৰৰ পৰা আমাৰ বায়ুটোৰো অধিক পৰিমামানে আৰু দূষিত হবঁলৈ কৰি ধৰিছে আৰু আৰু বিশেষকৈ কবলৈ গলে আমাৰ পানীতটো আমাৰ এতিয়া চোৱা। আমাৰ কল কাৰখানাবোৰ আমাৰ চহৰীয়া অঞ্চলতে হওক বা আমাৰ গাঁৱলীয়া অঞ্চলত বিশেষকৈ কবলৈ গ'লে। নৈৰ কাষৰীয়া ঠাইতে আমাৰ সেইবোৰ আৰু স্থাপন কৰা আমি বিশেষকৈ দেখো আৰু সেইবোৰ তাত স্থাপন কৰি আমাৰ তাৰ পৰা ওলোৱা আমাৰ যিবিলাক আৰু কল কাৰখানাৰ পৰা ওলোৱা ওলোৱা আমাৰ অপদ্ৰব্য বা আৱৰ্জনা সেইবোৰ আৰু নৈৰ লগত একেলগে আৰু সংযোগ কৰি আমি নদীত পেলাই দিয়া আৰু আমি দেখিবলৈ পাওঁ আৰু যাৰ ফলত আমাৰ পানীবোৰ দূষিত হ'বলৈ ধৰিছে আৰু লগতে তাত থকা আমাৰ জ্লন্ত প্ৰাণী বা আমাৰ মাছ কাছ আদি আৰু বিলুপ্তি হবলৈ ধৰিছে বা আমাৰ মৃত্যু হবলৈ ধৰিছে এতিয়া তুমি চোৱা। আমাৰ যি আমাৰ সমাজত মাছ মাছমৰীয়া কিছুমান মানুহ থাকে। আৰু সেই মাছ মাৰি তেওঁলোকে আৰু তেওঁৰ তেওঁলোকৰ জীৱনবোৰ নিৰ্বাহ কৰে বা আমি সেই নিৰ্বাহ কৰা জীৱনবোৰ আমি দেখিবলৈ পাওঁ। গতিকে আহ তেওঁলোকে আৰু যদি আমাৰ পানীতটো আমাৰ যেতিয়া প্ৰদূষণ হৈ যাব বা তাত থকা মাছবোৰ যেতিয়া মৰিব তেতিয়াহ'লে তেওঁলোকে জীৱনটো আৰু কেনেকৈ নিৰ্বাহ কৰিব বা তেওঁলোকে জীৱন কেনেকৈ ধাৰণ কৰিব। বা কেনেকৈ জীৱনটো আৰু আগবঢ়াই নিব। গতিকে আমি ইয়াৰ প্ৰতি আৰু সকলোৱে আৰু সচেতন হোৱাাতটো আৰু অ', অ', অতিকৈ আৰু গুৰুত্বপূৰ্ণ বুলি আৰু মই ভাবো গতিকে যিহেতু আমাৰ এই প্ৰদূষণ বোৰ আমাৰ মানুহেই কৰি আছো। পোনপ্ৰথমে আমি এই মানুহবোৰে আৰু সচেতন হব লাগিব আমি পোন প্ৰ্থমে তেতিয়া আৰু আমাৰ উঠি অহা সৰু ল'ৰা ছোৱালীবোৰক এইবোৰৰ বিষয়ে কব পাৰিম লগতে আমি নিজে সচেতন হোৱাৰ লগতে আমি চৰকাৰকো আমি ইয়াৰ ওপৰত আহ্বান জনাব লাগিব যে আমাৰ বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে যাতে আমাৰ এই প্ৰদূষনবোৰ আমাৰ মাজৰ পৰা একেবাৰে নোহোৱা কৰিব পাৰে। বা আমাৰ বৰ্তমান সময়ত আমি চৰকাৰকো অশেষ ধন্যবাদ জনাব লাগিব যে আমাৰ কি বহুত পৰিমাণে আৰু আমাৰ প্ৰদূষণ বোৰ আৰু বিভিন্ন আঁচনিৰ জৰিয়তে আৰু আমাৰ নাইকিয় কৰিবলৈ আৰু আহ সক্ষম হৈছে আৰু আৰু যাতে অহা অহা অ', দিনকেইটাত যাতে আৰু গোটেই আমাৰ বৰষুবোৰে যাতে আৰু নাইকিয়া কৰিব পাৰে। সেইটোৰ প্ৰতি যাতে আৰু আমাৰ চৰকাৰেও গুৰুত্ব লয় বা আমাৰ নিজেও যাতে আমি সচেতন হওঁ। সেইটোৱে আৰু।
উম, ঠিক আছে মানে চৰকাৰক বহুত ক ক্ষয় কৰাই আছে মানে। চেষ্টা কৰি আছে মানে যিমান প্ৰদূষণবিলাক কম হয়, যেনেকে তোমাৰটো লাইটৰখন চোলা বাছখন ওলাই আছে প্ৰদূষণ কম কৰিব কাৰনে। নহ'লে কিবা না কিবা কৰি আছে। ত' আমিও মানে চৰকাৰৰ লগতে চলিব লাগে মানে চৰকাৰে যে ভাল আমাক কৰি আছে, আমিও চৰকাৰ যি কৰিছে সেইবিলাক কৰিব লাগে মানে যেনেকা যিমান পাৰে ইমান প্ৰদূষণবিলাক কম কৰিবৰ কাৰণে বস্তুবলাক কম ইউজ কৰা প্লাষ্টিক কম। যিমান পাৰে লাইটৰ বছখন ইস্তেমাল কৰা বেছি দৰত এনেকুৱা আৰু।
হয়, এতিয়া চোৱা আমিতো আমাৰ বৰ্তমান সময়ত আমাৰ পৰিৱেশটো এনেকৈ এনেকুৱা ধৰণে আৰু প্ৰদূষিত হৈছে, আমি ধৰি লোৱা আধা ঘণ্টা হওঁক বা আমাৰ আ বুলি কয় আমি এদিনত কৈ আৰু শেষ কৰিব নোৱাৰিম, এনেকুৱা ধৰণে আমাৰ আৰু প্ৰদূষণবোৰ আমাৰ বৰ্তমান সময়ত আৰু অধিক হৈছে আৰু যাৰ ফলত আমি ভৱিষ্যত হয়তো আৰু বিভিন্ন বিপদত আৰু আমি সন্মুখীন হ'ব লাগিব আৰু গতিকে মই ভাবোঁ যে আমাৰ আ, স্কুলীয়া জীৱনৰ আমাৰ ধৰি লোৱা কিতাপবোৰত হওক বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ পাঠ্যক্ৰমত, আমাৰ শিক্ষাৰ ক্ষেত্ৰত কবলৈ গলে এক আৰু প্ৰদূষণ আমাৰ পৰিৱেশৰ অ' প্ৰদূৰষণৰ বা আমাৰ পৰিৱেশটো আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ তেনেকুৱা ধৰণৰ আৰু আমাৰ এক পাঠ্যক্ৰম বা পাঠ্যক্ৰমত এক পাঠ সন্নিবিষ্ট কৰিব লাগে বুলি আৰু মই ভাবোঁ, তেতিয়াহে আৰু আমাৰ সৰুৰেপৰা আৰু যিটো সজাগতা পৰিৱেশৰ প্ৰতি তেতিয়াহে আৰু আমাৰ সেইটো থাকিব বুলি আৰু মই ভাবোঁ আৰু বিশেষকৈ গতিকে সেইটো কৰাটো তুমি ভাবা নে নাভাবা এনে, কৰিব লাগে নে নালাগে?
হলেও ৰবা তুমি যেনেকা ক'লে কৰিব লাগে মানুহ, যেনেকা আমাৰ সৰুৰপৰা সৰু ছোৱালী ছোৱালীবিলাক যেনেকে আমাৰ আ, এতিয়া এতিয়া যেনেকে যাৰ যাৰ আমাৰ ছোৱালীবিলাক হোৱা নাই, ল'ৰা ছোৱালীবিলাক এনে প্ৰদূ্ষণবিলাক দেখা পোৱা নাই, আমাৰ কৰণে এহঁতৰ মানে জীৱনটো ধ্বংস হৈ যাব যেনে আমি এতিয়াৰপৰা নাচালে। প্ৰদূষণৰ কি কি কেনেকা হৈ আছে, এতিয়াৰপৰা নাচালে আমাৰ কাৰণে এনতৰ জীৱনবিলাক পোৱা যাব কিন্তু চাব নাপাব কি, গাছ কি আছিল বা কি বস্তুবিলাক কি আছিল, ফুল কি আছিল এনে গমেই নাপাব, খালি মানে খালি ত' এটা ৰুমত থাকা এনেকা গম পাব আৰু মানে আমি এটা ৰুমত পেলাই আছোঁ আ, এনে ৰুমত থাকো এনেকা এনেকা গম পাব এনেতে। ত' মানে প্ৰদূষণটো মানে এনেকা হয় কি মানে আমি শেষ কৰিব পাৰো, লেকিন বহুত সময় লাগিব যে যিমান আমি প্ৰদূ্ষন কৰিছোঁ, ইমান প্ৰদূ্ষন শেষ কৰাতে তোমাৰ এনেকা ভাবিলো আৰু বা দ পোন্ধৰ, বিশ, ত্ৰিশ বছৰ মান গুচি যাব যিমান প্ৰদূক্ষণ আৰু আৰু ইমান প্ৰদূষন এতিয়া কৰি থাকিলে এনেকা হৈ যাব পঞ্চাছ বছৰ হ'ব যে তেতিয়া শেষ নহ'ব প্ৰদূষণ সেইকাৰণে আৰু প্ৰদূষণ যিমান পাৰে ইমান কম কৰিব লাগে, ইয়াৰ হিচাপকে মানে তোমাৰ প্ৰদূষণো কম হলে প্ৰদূষণো ঠিক কৰিব চেষ্টা কৰি থাকিব লাগে মানে প্ৰদূষণো কম কৰিব লাগে আৰু প্ৰদূষণ যিমান পাৰে ইমান ঠিক কৰাৰ চেষ্টা কৰি থাকিব লাগে, ঠিক আছে মইতো ভাবোঁ। মানে প্ৰদূষণটো কিহৰ কাৰণে
সেইটোৱে আমি প্ৰদূষণটো যাতে আমি সকলোৱে আৰু কমাব পাৰো, ইয়াৰ প্ৰতি আৰু সকলোৱে আৰু সচেতন হোৱাত অতিকৈ জৰুৰী, গতিকে ঠিক আছে বাৰু বা তোমাৰ লগত কথা পাতি ভাল লাগিল বা ইয়াৰ প্ৰতি যাতে আমি আৰু সকলোৱে সচেতন হওঁ বা আমি নিজেও সচেতন হওঁ। আৰু বাকী ঠিক আছে বাৰু কেতিয়াবা আকৌ ইয়াৰ ওপৰত আলোচনা কৰিম দিয়া বাৰু।
অ' ঠিক আছে দিয়া, এইটো বিষয়ত কেতিয়াবা আৰু ভালকে আলোচনা কৰিম। এতিয়া দিয়া মই আ, অ' কেতিয়াবা লগ ধৰিবলৈ ভালকে আলোচনা কৰিম
হয়, হয়, দিয়া বাৰু ঠিক আছে দিয়া।
অহ, দিয়া।